হেল্ল, অ, অ, শুনিছো। অ, শুনিছো।
ক'ত আছে, ঘৰত?
অ, ঘৰত মোৰ মাতো শুনিছা ন,?
অ, শুনিছো শুনিছো।
অ, অ, কি কৰিছা?
এয়া ধূপ-চূপ, ধূপ-চাকি দিলো, দি লৈ অকনমান বহিছো।
অ, অ, মাইনাৰ পৰীক্ষা শেষ হ'ল?
নাই নাই সোমবাৰে শেষ হ'ব আৰু আজৰি হম আৰু।
মইও বহি আছো এনেই, আজি আকৌ কাম বহুত কৰিলো যে ভাগৰ লাগিছে।
তাকেতো আপোনাৰ গা বেয়া নেকি, বাৰু?
গা, বেয়া মানে, মাতটো ভাঙিছে কাঁহ হৈছিলে।
অ, সেইকাৰণে মই উঠনিও আপুনি যে, জুতিকাৰ পৰা কথা পাতিলে ন, ধৰিবই পৰা নাই। বোলো কাৰ মাত নো, আপোনাৰ মাতটোতো এনেকুৱা নহয়।
হ, মোৰ মাতটো একদম কিবা ডাঠ হৈ গৈছে ন? একদম ভাঙিছে, মই তাইক তেতিয়া কলো মোক, এই মানে ঠাণ্ডা মাজা আনিছিলে মাজা খাই দিলো।
হয় দিয়ক, অকমান গৰম গাৰ্গোল কৰিব নিমখ দি, দি, ভাল হৈ যাব।
অ, কৰিলো, কৰি পেলাই কপ চিৰাপ খালো। খাই, পেলাই মাত ভাঙি আছে, তথাপি আৰু বোলো ফোন কৰো, নহ'লে আমাৰ ফোন কেইটা আছেই নহয়।
তাকেতো, মই মানে ময়ো কলো সিহঁতক। ইমপ্ৰেছ কৰাই, কৰাই, এতিয়া মইয়ে পিছ পৰি গ'লো, সিহঁতৰ পেমেণ্ট-চেমেণ্ট পাই আজৰি।
গ'ল অ, তাকেইতো।
মই কৰিবও পৰা নাই এক্সুৱেলি, টাইম দিব লাগিব। অ,
দি লাগিব, আৰু মানে টাইম মানে কি জানা, কাম খিনি কৰি ল'বা, লৈ বঢ়িয়াকে বহি ল'বা একেলগে
অ,
এক ঘণ্টাৰ কাৰণে বহি ল'বা আৰু।
সেইটয়ে, তাৰ মানে মুনুৰ কি কি হ'ল জানে, তাই আপোনাক তাৰ পিছত অ, সৰু মুনুকো কৰি দিলে ন, সেইকাৰণে, ভাল হ'ল অকমান।
বেয়া হ'ল, কালি।
অ, কালি-কালি আকৌ মোবাইলে বেয়া হৈ গ'ল, তাইৰ।
বেয়া হ'ল। বোলে অ', তাকে মই মানে মই তাইক বহুতখিনি চাপৰ্ট কৰি দিলো ফাৰ্ষ্ট হয়য়ে তাই মোক ক'লে মাহী মই কৰিম, মই বোলো কৰা কৰা মই ফ্ৰী আছো।
অ'।
উম, তাৰপিছত তুমি ক'লা, তুমি আকৌ পাৰা নাছিলা অহা নাছিল বুলি যে কৈছিলা।
উম, সেইদিনাখন এই মাইনাৰ অফিচৰ টাইমিংটো গুচি গ'ল ন, সেইটো কাৰণে মই দুদিন পিছুৱাই গ'লো তাৰ মানে।
উম, উম কালি কিন্তু হেৰি হৈ গ'ল পতককে। উম, উম।
তাৰ পিছত হেৰি ডাঙৰ মুনু এই ইহঁতৰ ডাঙৰ বায়েকৰ হৈ গ'ল আৰু মুনু বায়েকৰ।
অ', অ', অ' ভালে হৈছে দিয়ক।
জি হেৰি মানে কি স্কুলতটো বন্ধ আছিলে ন?
অ' আজি স্কুল বন্ধ। এ তাই পৰীক্ষা আছিলে ছোৱালীৰ আমাৰ, অ' কাইলৈ বন্ধ।
অ' তাকে, এতিয়া বন্ধ দিব নে গৰমৰ বন্ধ, নে তোমালোকৰ কিবা বেলেগ সময়ত দিয়ে?
দিব। তাৰমানে ঊনত্ৰিশ তাৰিখে পৰীক্ষাৰ বহী বিলাক দিব। তাৰপিছত আপোনাৰ ত্ৰিশ তাৰিখে বন্ধ আৰম্ভ হব। আৰু এক তাৰিখৰ পৰা ত্ৰিশ তাৰিখে
অ' হব ন? অ' তোমালোকৰ স্কুলত যে নাই দিয়া ছয় তাৰিখৰ পৰা দিব।
অঁ, অঁ, অঁ।
স্কুলৰ যে ই ই অ' স্কুলৰ যে মানে ইউনিফৰ্মটো যে নালাগে বুলি ক'লে মানে যেনেকেও আহি ব পাৰে এইটো মানে তোমাৰ কি ভাল লাগে নে কোৱাচোন?
একদম বেয়া লাগিছে।
বেয়া লাগিছে ন?
একদমেই বেয়া লাগিছে, অ' মানে ভাল ঠিকে আছে, মানে যো মই মানে তিয়া বহুত অসহ্যকৰ গৰমতটো দিব ন, তেতিয়া ধৰক মুজা জোত তাতো নালাগে এটলিষ্ট।
উম।
কিটো লাগে দিয়ক। নহ'লে ইমানেই বেয়া দেখিছে, স্কুলত এতিয়া মানে থা
ভাল নালাগে ন? লাগা নাই। একদম কিবা আনডিচিপ্লিন টাইপ লাগে হয়নে?
ডিচিপ্লিন আৰু কিবা কিবি লাগিছে, আৰু এইকেইদিন মানে অ'
উম, কোৱাচোন?
বাবুহঁতৰ স্কুলতো দিছে নেকি বাৰু?
উম, আহিছে নিৰ্দেশটো কিন্তু, মেমহঁতে দিয়া নাই এতিয়ালৈকে।
অ, অ, অ। এ চামাৰ ভেকেচনৰ পিছত, অলপমান গৰম দিব নহয়। অ, তেতিয়া।
সেইয়া, ট্ৰাই আৰু জোতা-মোজাটো বাৰু গুচাই দিলে মানে চিম্পুল মানে চেণ্ডেল টাইপ দিলেও কথা নাই কিন্তু, ড্ৰেছযোৰ নোহোৱা হ'লে একদম বেয়া লাগে।
বেয়া লাগে স্কুলে গৈছে নে, ক'ৰবালে গৈছে?
হুম, ভাল নালাগে আৰু ইউনিফৰ্ম থাকিলে মানে ভাল, চবকে সমান দেখি ন?
অ, সেইটোয়ে। এতিয়া মানে সিহঁতৰ বেলেগ এটা কনটেষ্ট আহিব আপোনাৰ। অ, বেলেগ বেলেগ কাপোৰ পিন্ধি যাব ইচ্ছা কৰিব।
আৰু কোনোবাই ধৰা সদায় চেঞ্জ কৰিব পাৰে, কাৰোবাৰ ধৰা নাই সেনেকে। সেই বস্তুটোৰ, সেই বস্তুটোৰ কাৰণেইটো ইউনিফৰ্মটো দিয়া হ'ল।
অ'।
উম, আগতে কলেজ বিলাকত যেতিয়া আমি কলেজত পঢ়িছিলো, তেতিয়া ইউনিফৰ্ম না ছিলে নহয়। তা হ তাৰপিছত, সেইটো কাৰণে তেতিয়াৰ পৰা দুহেজাৰ তোমাৰ দুই পিছৰ পৰাইটো ইউনিফৰ্ম আহিলে।
অ।
মানে সেই দিছপুৰ কলেজত যেতিয়া গৈছিলো, তেতিয়া মানে আউ ট ড্ৰেছ আছিলে।
অ'।
আউট ড্ৰেছত মানে চবেই ধুনীয়া ধুনীয়া মানে কাপোৰ পিন্ধি যায়। ধনী ঘৰৰ বিলাকে আৰু ভাল ভাল পিন্ধি যায়।
উম।
তাৰপিছত আমাৰ হেৰিয়ে মানে দাবী জনালে যে, এনেকেটো বেয়া কথা, তাৰপিছত ইউনি ফৰ্ম দি দিয়ক চব সমান হ'ব, ধনী দুখীয়া।
অ' সেই টো বেছিয়ে ভাল।
উম, হেয়াই। সেনেকুৱা কৰাৰ পৰা ভাল হ'ল। পিছে ভালে লাগিছে তেতিয়াৰ পৰা।
নহ'লে এতিয়া, বোলে একদম উপায় নাই আৰু গতিকে এটা কাম কৰিব পৰা যায়, কটনৰ কিবা এটা এক কালাৰ চবকে পি কি কিনি ল'ব দিব লাগে। মানে একেই হৈ থাকিব লাগে। অ, ফৰৰ্মেল হওঁক মানে যাতে গৰম নালাগে গাত।
উম উম তাকে। কিবা কয়? চেঞ্জ কৰিবও পাৰে চবে আপত্তি কৰিলে।
কৰিবও পাৰে, অ। তাৰ মানে কি জানে? আৰু মই এটা কথা বুজি না পাওঁ চব স্কুল প্ৰাইভেট হওঁক, চৰকাৰী হওক এই যে ইউনি ৰ্ফমটো দিয়ে ন। সিহঁতে চিল্কৰ কাপোৰে কিয় বিচাৰি পায় বাৰু?
মানে সেইটো কিবা মানে দোকানৰ লগত টাই আপ থাকে নেকি।
অ, দোকানৰ লগতটো টাই আপ একদম থাকেই থাকে কিন্তু বেলেগতো আৰু অলপমান অ' কাপোৰৰ ক্ষেত্ৰত অকমান চাব পাৰে, ভাল কোৱালিটি যাতে গাত গৰম নালাগক।
তাৰ মানে কি জানা? ভাল কোৱালিটি টোৰ দাম বেছি হয়।
উম।
মানে তুমি যদি কটনৰ একদম প্ৰিয়ৰ যে, কটনৰ চাৰ্ট এটা বগা বা বেলেগ ৰ চিলাব যোৱা বহুত দাম পৰে মিটাৰত।
অ' অ' অ' বহুত দাম পৰিব।
অ' কলেজৰো যদি ছোৱালী বিলাকৰ ড্ৰেছটো চাবাচোন আজিকালি কেনেকুৱা দিয়ে কিবা টাইপৰ কাপোৰ দিয়ে বহুত গৰম তাকো সেই
তাৰমানে কি জানে সিহঁতৰ কাপোৰ বেয়া হৈ নাযায় চাবচোন পুৰণা হৈ যায়। মানে ফাটি চিঙি নাযায় মানে এনেকুৱা চাগে ডেঞ্জাৰ কাপোৰ বনাই দিয়ে অ'।
কলেজৰ মানে ছোৱালী বিলাকে বাৰশ টকাতে হৈ যায় গোটেই চুৰিদাৰযোৰ।
সেইটোৱে।
উম, হৈ যায় আৰু কিন্তু মানে গৰম বহুত সেই কেইযোৰ কাপোৰ। বহুত গৰম উম আমাৰ সেই তোমালোকৰ এতিয়া যিটো এটা ড্ৰেচ আছে বগা হেইটো কিন্তু ভাল যেনেকে
এই স্কুলৰ আহ তাত যদি সেই কুুৰ্তীটো যদি কটনৰ চিলাই লোৱা, ধুনীয়া ঠাণ্ডা।
অহ'।
এই ছোৱালী খিনি যে দিছে।
অ' ছোৱালী খিনি ডাঙৰ খিনি।
উম উম উ, যাতে সেইটো পলিষ্টাৰ নলৈ পেলাই যদি কটন লৈ বহুত ঠাণ্ডা হ'ব তেতিয়া। ভালকে বহ। অ' বগা কাপোৰ টেনচন নাই বগাটো পাই যায়। এনে বাকী কালাৰ খিনি নাপায় উম উ। তোমালোকৰ মাইনাকতো অ' আহিছে আহিছে তাই আহিলে আহিলে। কালি আছে আকৌ পৰখিও আছে। তাই মানে সেই ঢি ঢি পৰীক্ষাৰ ডিউটিটো দেওবাৰেও থাকে। উম উ। পৰীক্ষা মানে সেই তাত কিবা কিবা পৰীক্ষা বুলি কয় মই নাজানোঁ ৰবা কম্পিউটাৰ তে হয় আৰু উম, সেইটো ইনভিজিলেটাৰ বুলি কয় নেকি?
অ' ইনভিজিলেটাৰ তাৰমানে তাই হে হেৰি কৰিব লাগে ন। তোমাৰ মানে এক্সামটো দিছে নে চাব লাগে।
তাই চাব লাগে।
অঁ' অ।
সিহঁত মানে সেয়া আৰু যেনেকে আমাৰ স্কুলত মাষ্টৰনীবিলাকে চাই থাকে।
অঁ' অ'।
সেই সেইটোৱে কৰিব লাগে তাত ডাঙৰ-ডাঙৰ মানুহ বিলাক আহে মানে কম্পিউটাৰত পৰীক্ষা হৈ থাকে বোলে সিহঁতৰ। তই যিমানে জব কৰা মানুহে হয় মানে সেই এক্সাম বিলাক বোলে দিব লাগে। আমাৰ সিহঁতৰ চিষ্টেম বিলাক মানে অন কৰি দিব লাগে। আৰু তাৰপিছত চাই থাকিব লাগে আৰু সেয়াই তাকে। কৈ আছে গা বেয়া যাব ইচ্ছাই নাই। কিন্তু যাব লাগিব মানে তাতে ইমান এচি চলে।
অঁ অ, এই গা বেয়া থাকিলে।
অ' অ অ আৰু আমাৰ ঘৰত আমি এচিত থকা অভ্যাস নাই নহয়।
উমহু।
উ উ জ একজাষ্ট নহয়, যেতিয়া এচিৰ পৰা ওলাই আহে ঘৰত আহি তাৰ মানে চৰ্দি লাগে সেইদিনাও চৰ্দি লাগিছে দুদিন মান ঘাৰ বিষ হৈ যায় এচিত থাকিলে। সেইয়াই যায় আৰু ঘৰতো এচি লয় পাৰে। উম উ, তোমালোকে লগালা ন এচি?
এচিটো হ যোৱাবাৰ লগালে ৰ'ব অ' মই গমেই নাপালোঁ। মই গ'ম পালে মানা কৰিলোঁ হয় যে।
আমাৰ এইবাৰ কৈ আছে অ' বোলে লৈ আহা লৈ আহা। হা এটা লগাব লাগে ৰাতি যিটো মানে গৰম উঠে কিবা পক পকী ঘৰ বিলাকত ইমান গৰম উঠে। যে ৰাতি।
একেবাৰে কৈছো নহয় কালি যে আপোনাৰ কাৰেণ্ট গৈছিল অলপ সময়।
অ অ।
তাৰমানে এচিটো অন নাছিল পিছত কাৰেন্টো যোৱাৰ পিছতো থাকিব পৰা নাই এওঁ পিছত বলা বলা ৰাস্তালৈ যাওঁ খোজকাঢ়ি আহো। একদম ৰাস্তাল গ'লোগে এফালে এবাৰ ইফালে এবাৰ।
কিয়ে মইতো খিৰিকী-চিৰিকি খুলি দিওঁ একদম ৰাতিয়ে তাৰপিছত আকৌ এই সাপ গৰম দিলে সাপ ওলাই ন সেই সাপৰ উম উ উ, ভয় লাগে সেইকাৰণে মানে আৰু সেইকাৰণে মানে আৰু বন্ধ কৰি দিওঁ ঘপককে আজিতো দিনত কি গৰম দিছে বাপৰে
বহুত বহুত গৰম দিবই আৰু আপোনাৰ
দিব না
এতিয়া দিবই আৰু কেইদিনমান ঠাণ্ডা হ'ব তাৰ পিছতটো আৰু
উম মই ওলায়ে নগলো যাব লগা আছিল নগলোৱে
এ মইয়ো নগ'লো ৰব মই ক'লো পাঞ্জাবাৰীৰ পৰা আহো বস্তু কেইটামান আনিব লগা আছিল
অ নগলো গৰম বহুত আৰু ঘৰত যিখিনি ঠাণ্ডা পাইছো তুমি ৰাস্তাত যাবাচোন
উম
অ গাড়ীৰ গৰম গোটেই মানে গাটো একদম কিবা লাগি যায় উম উম উম তাকে মই সেয়া বোলো আজি এ পৰহি ৰাস্তাত গ'লো মানে ৰাস স্তাবিলাকত বৰ সজাই আছে ফুল চুল ৰুই পেলাই
বলো দেখিলো ভাল লাগিছে এতিয়া কিন্তু পানী হলেহে অশান্তি হ'ব
অ সেইটোয়ে আৰু আমাৰ গুৱাহাটীত সেইটো আছে আৰু
আহ গুচি যাব ফুল বিলাক, উম উম
তাকে হব আপুনি কিবা ব্যস্ত হৈ আছিল চাগে দিয়ক ন
অ অ দিয়া থোৱা উম উম উম ফোনটো কাটা গৈছে নে চোৱাচোন